হেল্ল।
শুনিছা নে বন্ধু? হয় শুনিছো।
কি কৰি আছা বাৰু? মই এনে আছো ৰ'বা, তুমি?
মই এই এনে আছোঁ ৰুমতে।
তাকেই যি ক হয়।
এই ভৰি অলপ মানে হেৰি হৈছিল এই ৰাতি তোমাৰ শুওঁতে
হয়।
তাৰমানে খোৱা ব হেৰিটো বে তোমাৰ পজিশ্যনটো ভাল হোৱা নাই এই ৰগ এডালে টানি ধৰিছে।
অহ কে-কে-কেতিয়াবা মোৰো হয় এনেকুৱা, মানে খোজকাঢ়ি যা-যা-যায় থাকাতে হয়।
পোষ্টাৰতো হোৱা নাই, ৰাতি শোওঁতে মানে বেয়া হেৰি কিছুমান নাৰ্ভ বিলাক টানেই আমাৰ।
হয়, হয়।
এনেকুৱা। এ, অলপ হেৰি কৰিছে অলপ, টানি আছে নাৰ্ভবিলাকে।
শুৱাৰ প্রপজিশ্যন আছে তেওঁৰ এতিয়া ক'তো নাযাওঁ ৰ'বা, ৰ'দ দিছে নহয় বহুত।
হয় নেকি? ক'তো ফুৰিব যোৱাৰ হেৰি নাই নেকি? এই মত মই ভাবি আছোঁ ৰ'বা, ফুৰিবাই যাম কিজানি কবাত। এইট, এইটো মাহত, মানে এইকেইদিনৰ ভিতৰত যামেই।
উম, তাকে তাকে ফুৰিব লাগে বাৰু কিন্তু মই ঠাণ্ডা জাগাতে যাব ইচ্ছা আছে। এই গৰমৰ জেগাত আৰু যাব ইচ্ছা নাই।
মোৰো ঠাণ্ডাই যাম, গ'লে মানে তোমাৰ অলপ গা-চা যাতে ধুব পাৰি। নাইবা অলপ ঠাণ্ডা জাগাত যাব পাৰি।
উম, হয় হয় চাওঁ দিয়াচোন মানে মানে, ঘৰৰ পৰা দাৰ্জিলিং যোৱা কথা কৈ আছে কি বা হয়?
হয় নেকি?
উম।
দাৰ্জিলিং, দাৰ্জিলিং যোৱাৰ কথা কৈ আছে নেকি?
হয়, হয় দাৰ্জিলিং।
পইচা লাগিব, পইচা লাগব কিন্তু তোমাৰ, ভালেখিনি লাগব।
উম, লাগিব বাৰু দশ হাজাৰ মান লাগিব।
কি লৈ যাব খুজিছা, নিজৰ গাড়ী নে ট্ৰেইনত?
ট্ৰেইনত, ট্ৰেইনত এই গাড়ী লৈ যাম নেকি ইমান দূৰ?
দশ হাজাৰ মানে কি পা
গাড়ী লৈ গ'লেটো বহুত টকাৰ তেল লাগিব ভাই, গাড়ী লৈ গ'লে বহুত টকাৰ তেল নালাগিব জানো?
উ, লাগিব লাগিব কিন্তু মানে হেৰি তোমাৰ মানে হেৰি, উ, কি পাৰ মেম্বাৰ তোমাৰ হেৰি নে প্র প্ৰত্যেকজনৰে মানে দশ হাজাৰকে লাগিব নেকি?
নালাগে, অল টোটেল মিলি দশ হাজাৰ। দাৰ্জিলিং বে-বে-বেছি খৰচ নালাগে নহয়, তুমি পাৰ পাৰ্চন পঁচিশ মান লাগিব আৰু।
এ বেছি লাগিব নেকি? মই সিদিনা এজনক সুধিছিলো মানে তোমাৰ এ, এ ডাব্বাত গ'লে মানে ছেকেণ্ড এচি বা থাৰ্ড এচিত বাৰশকে লয় বোলে টিকেট এজনৰ।
তাকেতো চবৰে বাজেট বেলেগ-বেলেগ। যাৰ বাজেট কম আছে তাৰ তাৰ ধৰা মানে, শ্লিপাৰত যাব।
অ' আৰু পঁচিশ শ টকাত তোমাৰ পঁচিশ শ টকাত নহ'ব থাকিলে তোমাৰ।
থাকিলে হ'ব, তেওঁ চাগে ভালকে নাজানে দাৰ্জিলিঙৰ বিষয়ে, মানে মই কৈ আছোঁ দাৰ্জিলিঙৰ মানে মেইন বজাৰত হোটেল এখন আছে, তাতে মানে ৰুম ফাইভ হান্ড্ৰেডকে পাৰ নাইট পাই যায়।
কেইটা মানুহ থাকিব পাৰে?
কেইটা মানুহ মানে তুমি লগৰ গ'লে কেইটা যাব? পাঁচটাহে যাব। পাঁচটা বা ছটা থা-থাকিব পাৰে আৰামছে।
এই ইমান মানুহ কেনেকে থাকিব এ।
হয় কিবাকে থাকিব পাৰিবা আৰু বিছনা-বিছনা এখন থাকিব, তাৰ পিছত এখন মেট্ৰেছ মানে এ পাৰা থাকিব। বাকী তুমি ডিনাৰ, ব্ৰেকফাষ্ট বঢ়িয়া তাতে। মানে, তোমাৰ চোৱা চব বস্তু মানে বহুত টকাৰো আছে কম টকাৰো আছে ছেম জেগা কিন্তু হা।
হয় হয় হয়, ঠিকে বাৰু মানে মই ময়ো ভাবিছিলো কিন ন্তু এজনে গেইছিল মাজতে দাৰ্জিলিং তোমাৰ গৈছিল যাওতে সিহঁতৰ বোলে সাত, আঠ হাজাৰ মানকে গৈছে পইচা, ত' তাৰমানে সিহঁতে অলপ বেছি হাই ফাই মানে বেছি হেৰিত আছিল আৰু তোমাৰ।
হাই-ফাই ৰুমত আছিল। লাগিবই ন'? অ তে' এইবিলাকত লাগিবই ন চ তোমাৰ বাজেট টৰ ওপৰত কথা মানে, ফুৰা বস্তুটো তোমাৰ বাজেট কিমান আছে মিলাই লোৱা। বাজেট হিচাপে, বাজেটৰ হিচাপে মানে ৰুম চোৱা। বাজেট হিচাপে টিকেট চোৱা সেনেকুৱা টাইপ।
হয় আৰু গ'লে অলপ পইচা লৈও যাব লাগে মানে দূৰত গলে অলপ পইচা লাগে। মানে কেতিয়াবা আৰু তোমাৰ আৰু ইমান কম পইচাত নোৱাৰি ন।
তাকে মই বেছি ভাগ ফুৰিব গ'লে ফেমিলিৰ লগতে যাওঁ। ফেমিলিৰ লগত গ'লে মোৰ খৰচ নাই ন বেছি।
হয় হয় হয়, এই মই ভাবিছোঁ ৰবা! শ্বিলঙত দিগী যাম কিজানি।
অ' শ্বিলংত যোৱা। শ্বিল-শ্বিলঙত যাই লাভ নাই, তুমি চেৰাপুঞ্জী যোৱা চেৰাপুঞ্জী।
চি-শ্বিলংততেটো চেৰাপুঞ্জী তোমাৰ।
শ্বিলঙৰ পৰা শ্বিলঙৰ পৰা ডেৰ ঘন্টা লাগে চেৰাপুঞ্জী। চেৰাপুঞ্জীৰ ৱেডাৰটো বেলেগ শ্বিলংৰটো বেলেগ।
শ্বিল-শ্বিলংতে পৰেতো তোমাৰ চেৰাপুঞ্জী।
অ' অ' শ্বিলংতে পৰে। কিন্তু শ্বিলংত ষ্টে কৰাৰ চাই মানে শ্বিলংৰ। থাকাতকে মানে চেৰাপুঞ্জীত যাই থাকিবা তাতে ঠাণ্ডা পাবা।
শ্বিলং হৈছে ৰাজধানী তোমাৰ মেঘালয়ৰ ৰাজধানী চেৰাপুঞ্জী। শ্বিলংৰে। তোমাৰ শ্বিলং হৈছে ৰাজধানী তোমাৰ। এ আছে বহুত ভাল জাগা আছে তোমাৰ শ্বিলংত ধুনীয়া ধুনীয়া ঠাই আছে।
ধুনীয়া ধনীয়া লাইট লুম গৈছা নেকি? শ্বিলংৰ লাইট লোম যে জেগা এখন আছে লাইট লোম।
নাই নাই যাম বুলি ভাবিছো। লাইট
লা লাইট হয়, লাইটলুমত মানে কি হয় জানা লাইটলুম তুমি যে ৰাতিপুৱা যে সূৰ্যটো উঠে ন'
হয়।
লাইটলুমত দেখা পোৱা যায়।
অ', আৰু আছে, ধুনীয়া জেগা আছে কিছুমান, মই এনে দেখা পাই থাকো ন' তোমাৰ অ' লগ বন্ধু কয় আৰু মোবাইলতো দেখা পাওঁ তেনেকে। তোমাৰ ৱা-ৱাটাৰ, ৱাটাৰ ফল আছে নেকি। ৱাটাৰফল।
ফলটো বহুত আছে, যথেষ্ট আছে।
অ' আছে ভাল জেগা মানে, চাওঁ ৰ'বা আমাৰ
মই এটা আ, চাজেষ্ট কৰিম, ভাল যাবা নাম মাখৰাম ভেলী যাবা, মাখৰাম ভেলী।
মাখৰাম ভেলী?
অ'।
আৰু এটা আছে তোমাৰ মিনি পেহেলগামো আছে বোলে।
অ' মিনি পেহেলগাম, এইটো কি নাম আছিল। এই আৰু এটা নাম আছিল ৰ'বা বুলষ্টেক, বুলষ্টেক।
অ'
বু-বুলষ্টেক বুলি অ', অ', শ্বিলঙতে আছে এইটো বুলষ্টেক বুলি।
কিমান মান লাগবনো এনে পইচা তোমাৰ? কিমান মানত হ'ব যদি দুই একদিন থাকোঁ তাত চাব খুজিলে।
তুমি যদি হ'ল, হ'ল দূৰ কৰা এজনৰ তোমাৰ ওপৰত কথা মানে তুমি কিমান টকা ৰুমত থকা, মানে মিনিমাম পাঁচ হাজাৰ এটা লৈ যাব আৰু লগত।
পাঁচ হাজাৰ ল'লে থাকব পাৰিম?
উম।
থাকিব পাৰিম দুইদিন।
দুইদিন থাকিব পাৰিবা অ'।
অ', এই তোমাৰ দুই চাৰিজন গ'লওঁ ভাল হ'লে হয়, তোমাৰ মানে অ' হেৰি হ'ব মানে কম খৰচতে হ'ব তেতিয়া। চব পইচাবিলাক ৰুমৰো ভা ভাগ হ'ব, খোৱা লোৱাৰো ভাগ হ'ব মানে এক এক এক একলাই গ'লে মানে তোমাৰ হেৰি হ'ব, খৰচ বেছি হ'ব।
গ'লে কিহত যাবা তুমি, গাড়ী, প্ৰাইভেট টেক্সিতে যাবা? অ' নেন, তেল লাগিব তোমাৰ তোমালোকৰ তাৰে পৰা তেল লাগিব শ্বিলঙলৈ পোন্ধৰশ মান হা। যোৱাতে পোন্ধৰশ লাগিব, ছত তাৰে যদি ফুৰা আ-আৰু তেল লাগিব, তাতে অলপ তেলৰ দাম কম বাৰু কিন্তু তেলৰ, তেলৰ নামত তুমি তিনি হাজাৰ এটা লৈ যাব লাগিব, তিনি হাজাৰৰ পৰা পঁচিশ। বাকী তোমাৰ ঘুৰা ফৰাৰ কাৰণে পঁচিশ, তিনি হাজাৰ ল'ব লাগিব।
এ, নিজৰ গাড়ী নিনাও তাত। তাত আমি এটা কাম কৰিম তোমাৰ খানাপাৰাৰ পৰা এটা টেক্সি লৈ ল'ম, উবেৰ।
অহ, এইটো-এইটোয়ে ভাল কৰা তোমাৰ বাজেটত আহি যাব চব বস্তু। নিজৰ গাড়ী ল'লে তেল লাগিব, তিনি হাজাৰ তেল লাগিব আপ ডাউন।
তিনি হোজাৰ লাগিব, তাৰপিছত তোমাৰ হেৰি আছে অহ, ড্ৰাইভৰক দিব লাগিব।
অহ, তাকেইেতো এই ব-বহুত খৰচ, বহুত খৰচ তাতকে প্ৰায় শেয়াৰ টেক্সিত যোৱাই ভাল।
ন' তা
ভালো লাগে জেগাটো।
অহ, এ তোমাৰ আৰু হেৰি কৰে নহয়, টেক্সিবিলাক মই পাইছোঁ তোমাৰ হেৰি কৰে সিহঁতে মানে এখন টেক্সি ল'লা তোমাক চব চব জাগা ঘূৰাই দিব, মানে হেৰি কৰি দিব। ৰাতিপুৱা এদিন থাকিলা তুমি যায় শ্বিলংত
এ এইটো, এইটো তৰ বুলি কয় তৰ বুলি কয় মানে এইটো এটা পেকেজ থাকে। মানে এই পেকেজটো ল'লেহে তুমি এইটো আন্ডাৰত পাবা এনেকুৱ এটা পেকেজ আহে বহুতৰ আহে ইনষ্টাগ্ৰামত মই পাই থাকো।
হয়, হয়। তোমাৰ মানে এইটো হেৰি হোটেলবিলাকত থাকে এই পেকেজটো, হোটেলবিলাকৰ ফালৰ পৰা দিয়ে।
অহ, তু-তুমি চাবাচোন পেকেজত কোনটো চব মিলাই কেনে চাৰে তিনি হাজাৰ মান দেখাব মনটো চাবা।
অহ, চাৰে তিনি হাজাৰ দি খালে কি হ'ব মানে তোমাৰ দুই তিনিজন থাকিলে হৈ যাব।
হয়, মানে তোপাহ পাৰ-প-পাৰ পাৰ্চন নেকি উম, গম নাপাওঁ।
পাৰ পাৰ্চন নহয় মানে, তোমাৰ সেইটো পেকেজি-পেকেজত অকল গাড়ীখনত কিজানি হেৰি কৰিব মানে তোমাৰ তিনি হাজাৰ মান মানে সেনেকে ল'ব কিজানি।
হে তোমাৰ তাতকে তাতে যোৱাতকে নোযোৱাই ভাল তা-তাতে তোমাৰ খানা পিনাও থাকে ইমান ঠিক নিদিবা মোৰ মতে। তিনি হাজাৰ তোমাক ঘূৰাব গাড়ী, খৰচ আছে, তুমি নিজে ভাবা ৰুম আছে চ' ৰুমতো থকা চিষ্টেম এনেকুৱাই দিব। মানে শ্বিলংত হোষ্টেল বা পি জি আছে ন' মানে হোষ্টেল পি জিবোৰৰ মানে ভাড়াত দিয়ে চ' এ-এনেকুৱা টাইপতে দিব তোমালোকক থাকিব। চ' তোমালোকে নিজে যোৱাই ভাল বুলি ভাবিছোঁ।
হয়, হয়। তাকেতো যাব লাগিব ৰবা। ঠিক আছে দিয়া, ৰাখিছোঁ আজি।
হয়, হয়। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ। অহ, ৰাখিছোঁ।